এ পকাতে শুই আছো ইমান গৰম
তাকেহে আজি ৰ'দতো নাই যদিও বহুত গৰম দিছে দেই
পুৰা একদম পকাতে ভাত পানী খালো খাই পেলাই এতিয়া কৰি আছো আৰু
অ ভাত কেতিয়া খালি এতিয়া খালি না
ভাত অলপমান আগত খালো
অ
কিহে খালী ভাত
ভাত মই জেঠাইৰ ঘৰত খালো জেঠাই ৰাতিপুৱা ভাত খাবলৈ মাতিলে ওচৰতে মানে জেঠাই ঘৰ তাৰপিছতে সেই মা মাংস আছিলে
অ মাংস ভাত খালি ৰাতিপুৱাই
মাংস খ ভাত খালো ৰাতিপুৱাই অ
অ অ আমাৰও সে মাটি দালি বনালে তাত ৰঙালাও দি দিছিলে তাৰ পিছত আকৌ পোৱা কল ভাজি
অ অ মা মা ঘৰতে আছে নে
নহয় মা ডিউটি গ'ল অফিচলে গ'ল
অ অ
মা আকৌ পাবকে লাগে যে চাৰে চাৰে দহটা মানত গৈছে আৰু
অ অ ভাইটি ভাইটি
ভাইটি আহিলেগে কালি মাহী ঘৰলে গৈছিলে যে সি থাকিবলে
অক গ গহপুৰ মাহি নেকি
নহয় নহয় এই আমাৰ ঘৰৰ ওচৰৰত
অ অ অ অ
উম
উ টিউচন যোৱা নাই যামহে আবেলিকে
অঁ আগবেলাতো ঘৰতে থকা হয় আৰু।
আগবেলাতো ঘৰতে থকা হয় কাম বন থাকে যে।
ফুৰিবলৈ বেলিকা যোৱা নাই।
আহ ফুৰিবলৈ মেলিবলৈ কলৈনো যাও মোৰ বিশেষকে লগ নাই। ফুৰিবলৈ যাও বুলি ভাবিলো মানে মোৰ লগ নাই যে।
সেয়েহে পটকে মানে যাবলে মিলিবলে
উমঁ মোৰ যে একেবাৰে লগ নাই দেই অকলে অকলে হৈ ফুৰিল আৰু গাঁওখনত একেবাৰে।
হাহি বাকীবোৰ বিয়া হৈ গ'ল।
সুদিছো অঁ!
প্ৰায় খিনি বিয়াই হৈ গ'ল ন তাত।
উমঁ বিয়াই হ'ল। উঁহো ভাত তেনেহলে মাটি দালি খোৱা হ'ল।
আ আ!
ভাতটো তেনেহ'লে মাটি দালিয়ে খোৱা হ'ল।
মাতি দালিয়ে খালো অঁ।
অঁ বন্ধত কেনিবা যোৱা হ'ল নে?
মোৰ তেনেকে যোৱা হোৱাই নাই বন্ধত। সেয়া ঘৰতে আছো আকৌ আলহীও ইতো সিটোও আহি থাকে যে। যাম বুলি ভাবিছো এইকেইদতে লগৰ এজনী ঘৰলে যাম বুলি ভাবিছো।
অঁ মই সেই মই যাবলে যাবলৈ জেগা আছে কিন্তু মানুহ নাই লগ নাই।
উমঁ!
অকলে যোৱা নাই কিনো যাম আও।
তাকেতো। আগৰকতে ভালো নালাগে মানে আজিকালি আগতে যেনেকে ভাল লাগে।
উমঁ আগৰকতে ভালো নালাগে আজিকালি অঁ আগতে যেনেকে ভাল লাগে। আজিকালি একো ভাল নাই সেইকাৰণে যাবলৈ মন নাযায়। উমঁ আগতে ঘূৰি ঘূৰা মেলা যিটো মানে চহ আছিলে আজিকালি মানুহবোৰ অকল নিজৰ মাজতে থাকে অকল কিবা কিবি অকল দ
নিজৰ লগত ব্যস্ত থাকে অ।
নিজৰ লগে আগতে ব্যস্ত মানে বাহিৰত কি চলিছে সেইবোৰ কাৰো একো দৰকাৰেই নাই মানে তেনেকুৱা। আৰু কাৰোবাক ক'বাল লগ ধৰিলেও মানে পাৰ আজিকালি চাবিছো আগতে মানুহবোৰকে পাৰ্টি পাৰ্টি ইমান উলৈ তলৈ ফুৰিব যায় আজিকালি মানুহৰ সেইবোৰ নাইকিয়া হ'ল মানে ইজোন লেঠা মৰিলে সিজনৰ লেঠা ওলায় সিজনৰ লেঠা মৰিলে সিজনৰ ওলায়। তেনেকে চবৰে লেঠা ময় কোৱালে মানে যাবলৈ নহয়।
উমঁ তেনেকুৱাই হয় আজিকালি।
মানে চবৰে লেঠা মাৰি মেলি মানে যাবলৈ নহয়গৈ কাৰু।
হয়ঁ হয়ঁ! তই এতিয়া ঘৰতে আছ নেকি ভিতৰতে।
এনেই আছোঁ ঘৰতে আছোঁ ভাত পানী খাই মেলি জেঠাইৰ ঘৰ পৰা আহিলোঁগৈ তাৰপিছত আহি পেলাই অঁ সেই মূৰ চৌ ধুলো মেলিলো।
অঁ!
বেয়া লাগিছে ঘৰতে আছো কলৈনো যাম।
তোৰ মাতো কিবা চে চেই আহিছে কিবা লগাই লৈছ নেকি?
নাই লগোৱা এতিয়াও চেচাই আহিছে নি?
অঁ।
এতিয়াও চাইছে আহি আছে।
অকমান মানে কিবা হেৰি অ নিচিনা লাগিছে।
হেডফোন লগাই লোৱা নিচিনা লাগিছে নি?
অ অ তেনেকুৱা লাগিছে।
নাই মই হেডফোন - চেডফোন নাই লগোৱা এনে নৰ্মেলি কথা পাতি আছো।
অ।
এতিয়াও চেৰে চেৰা আছে নে?
অলপ - অলপ আহি আছে মাততো তেনেকে।
অ জানো কি বা হৈছে?
উহ।
আইতা ঠিকে আছে বাকী?
ঠিকে আছে অ, ভাইটি কত আছে এতিয়া?
এইয়া স্কল স্কুলত সেই ক্লাছ আছিলে।
অ সেইঠিত আৰু পালেহি নহয় পৰীক্ষাও।
অ পৰীক্ষা পালে ক্লাছ কৰি আহি পেলাই পাইছেহি।
পটককে বা বহি আক সিহতৰ পৰীক্ষা হয় দিয়া।
অ এই এইকেইটা দিনা আহিলে মানে আৰু গলে আৰু।
পঢ়িছে নে সি?
নেজানো আৰু কি কৰিছে দেই, মই একো লক্ষণেই দেখা নাই।
হিহি।
সঁচাকে, মই নাজানো মানে কি কৰিছে আৰু কি কৰিছে নকৰিছে?
উম সিবোৰতো ভাওনা - চাওনা পুৰা কৰি থাকে ন?
সেইবোৰ কৰি থাকিলে কি হব? অগ্নি।
হ'লও ৰিখিব পটককে ডাঙৰ হৈ গলগে পাই।
উম। এ হেৰি ল'ৰা - ছোৱালী জন্ম কৰাও ডাঙৰে হয়, সঁচাকে সঁচাকে ন? আজিকালি ল'ৰা - ছোৱালী পটককে ডাঙৰ হয়।
উম, এজনী সেয়া গলেই আমাৰ লগৰ।
ভালেই হ'ল দে, সুখো সংসাৰ ধৰিলে। এই লুকনচকে বিয়া হোৱাৰ পিছত মায়ে যে নেপেলে মায় পেলাবলগীয়া সেই অৱস্থা নোহোৱাকে যে আগতীয়াকে গ'ল।
আগতেই গ'ল ভালে কৰিলে। তাই সেইটো এ তাই নিজে আহিলে, অহা হলেও শান্তি নাপালেহেঁতেন মানে।
উম আৰু কিন্তু আৰু অকমান আগতিয়াকে ক'ব লাগিছিলে। কিন্তু দেৰি কৰিলে তাই কামটো।
কথাটো মানে অলপ আগতীয়াকে কোৱা হলে মানে ইমান এই তিয়া মানে বেছি দুখ লাগিছে ন তেতিয়া ইমানো দুখ নালাগিলে।
ঠিক হৈছে বুলি মা লৰা চাবলৈ গৈছে বুলি ক নিয়ে যদি গ'লচোন তেতিয়া আৰু ভাল আছে।
তেতিয়া ভাল আছিলে এতিয়া মানে কিনো হ'ল আৰু কিনো কি হল। উম, আমাৰ ইহঁতি আহেনে?
কোনহটি?
মামা ছোৱালী হত।
অ', আহে আহে, সি সেইজনী আবেলি আবেলি সদায় মোৰ ওচৰত।
হে হে।
যেন মই তাইৰ লগৰিয়া হে আৰু। এ মোৰ লগ-হক নাই যে তাইৰ লগতে থাকো আৰু তাই ভাল পায় আৰু।
একে মোক তো আৰু বায়েক বুলি নাভাবে একে
উম।
কেঁচুৱাই হৈ আছে তাই আৰু।
তাকেহে, একদম সমনীয়া নিচিনাই আৰু। একদম সময়ৰ নিচাই কৰিব। আহিব আৰু ওলাই যাও বৈল, অকল সেইটোহে তাই।
উমঁ, সিহঁতৰ বন্ধ দিলে নে নাই জানো পাই।
অকল তাই ঘুৰিবগে তাই মানে ঘূৰি তাই যে ডাঙৰ যে হ'ল তাই সেইটো কথা ভাবা গমেই পোৱা নাই অ'।
সঁচাকে তাই যে ইমান ডাঙৰ ছোৱালী হ'ল এইবাৰ নাইনলৈ পোৱা নাই জানো তাই এইট নে নাইন।
এইটৰ নেকি।
এইটৰ অ'।
সচাকে এই বহুত ভুলো ভালা হৈ আছে দেই।
কি হ'ব ছোৱালীজনী মোৰ চিন্তাই লাগে পাই।
কাৰণে সচাকে দেই বহুত সৰু ছোৱালী নিচিনা হৈ আছে তাই কিন্তু দেখাত মানুহ জনি মানুহৰ এ' এ' বহুত টেঙৰ কিবা কিবি সেইবোৰ হ'ব, আমি এতিয়া জনা কেইজনীহে জানো। আমি এতিয়া জনা মানুহে জানো।
একোৱে নাই তাই অ'।
এটা এটা বস্তুত তাই মানে গুত্বটো এটা বস্তুত থাকিলে সেইটো বস্তুৱে বুজি পাই আৰু লোকে বেলেগ এটা কথা কৈ থাকিলে তাই শুনাওঁ নাপায়
নাপায় অঁ'।
গমো নাপায়।
মাহঁতে কি কৰি আছে?
মাহতে এয়া চাহ খাই উঠিছে।
অঁ।
ওচৰৰ ন বৈ এজনীও আহিছিলে।
অঁ।
এই চাহ খাই উঠিছিলে, চাহ বনালে। মই বোলো আকৌ গৰমতে নাখাওঁ বুলি কলো।
গাখীৰ চাহকন খাই ভাল লাগে আৰু লাল চাহতকে।
পিছে নিমখীয়া বিস্কুটৰ লগত বঢ়িয়া লাগে আৰু। অঁ মা।
হয়, কোনোবা আছে নি?
মা।
অহ-অহ'।
তাকেহে চাহ-তাহ খোৱা মেলা ভাত খাই উঠিছাহে ন?
অ', ভাত খালো অলপ, এনেই এতিয়া খাবলৈ মন নাযায়েই।
অঁ।
এতিয়া খাম আৰু অকণমান।
উম' উম' মই কেতিয়াবা দুপৰীয়া ভাত নাখাওৱে। হাত চিটকে দেয়বায়হে খাওঁ।
ময়ো মোৰ খোৱা দেৰি হয় ৰাতিপুৱা ভাত।
অঁ' মো ভাত কেতিয়াবা নাখাওঁ মানে ভোকে নালাগে আকৌ এ কলেজলৈ গ'লে আ- আহি পেলাই ভাত খোৱা টাইমটো গুছি যায় সি যে খাবলৈ মন নাযায়।
নাযায় অঁ।
উম' না ক'বালে এনেকে গলে মেলিলে আহি পেলাই যেতিয়া ভাত খোৱা টাইম টো পাৰ হৈ যায় ন তাৰ পিছত ভাত খাবলে মন নাযায় আও।
তাকেতো।
আৰু ওলাই পেলায় কিবা এটা খোৱা খালে মেলিলেতো না আওৱে মন নাযায়।
উম'
খাই মেলি আহিলে মানে।
প্ৰেক্টিচ লে গৈ আছ নেকি?
প্ৰেক্টিচ লে গৈ আছোঁ মানে ভৰিত এটা দুখ পাইছিলো দেখি যোৱা নাছিলোঁ তাপিছত আজিৰ পা আকৌ যাম নেকি।
অঁ অঁ।
ৰাতিপুৱা উঠিলোঁ বৰষুণেই নেৰিলে ইমান বৰষুণ দিছিলে।
সঁচাকে ও বতৰটো যে কিনো হৈছে নহয়।
সিহঁতৰ এতিয়া এতিয়া এয়া এনেকুৱা কৰিছে আকৌ ৰাতিলে আকৌ ঢালিব।
ৰ'দ বৰষুণ বাপৰে।
এ দিলেওঁ ভাল বোলে ডাঙৰকে দুজাক মান।
ভয় লাগে।
অঁ সেইটোৱেটো চবতছে ভয় লগা বস্তুটো। সেইটো মাৰিলে চবতছে বেছিকে ভয় লাগে।
ইমান বেয়াকে গাজনী মাৰে হ'লও এদিন মিলাবি আহিবি এইফালে।
এ যাব লাগিব তাকে জানোঁ কেতিয়াকে যাব পাৰোঁ আও।
সুটি লৈ আহিবি ইহঁতেতো চাইকেল লৈ লৈ আহে গম পাৱ নাই। সিহঁতি ইমান দূৰ চাইকেল লৈ লৈ আহে তাপা।
কোন?
এ মাহীহঁতৰ ঘৰলে সেইদিনা বোলে চাইকেল লৈ আহিছে দুইটা।
উৱা মই দেখোন গৈছোঁ চাইকেল লৈ দুবাৰ।
অঁ অ বৰ্তা লগত।
অঁ অঁ আহিছিলি আহিছিলি মোৰ মনত আছে পৰিছে অঁ।
দুবাৰ গৈছোঁ মই চাইকেল লৈ।
হয় দেই, এ এনেই কবলেহে কিন্তু, - হয়, কিমানো হেৰি নোহোৱা হয় নাই বাৰু।
ইমানু দুৰ নহয়। উম'
উম'
চাইকেল লৈ গ'লেও বেছি দেৰি নালাগে ইমান।
নালাগে আও অঁ। পথাৰলে গৈছ নে?
আহ?
পথাৰলে গৈছনে?
পথাৰলে যোৱা নাই এইবাৰ ভৰিতো দুখ পাই আছিলোঁ যে।
অ অ।
তেতিয়া ভাল পালে যাম আৰু।
তাকেইতো।
কৰিব টো লাগিবই মায়ে বাবাহে অকল আও।
উম হয় ঠিক আছে দে মই পাছতকে ফোন কৰিম।
অ অ হ'ব।
উম হ'ব দে
উম